হেল্ল অ' শুনা পাইছেনে? হেল্ল'
অ'
অ' শুনা।
তুমি শুনিছানে?
অঁ মই শুনিছোঁ।
অ'অকণমান শুনা পাইছো তুমি হেৰি কৰাচোন নহ'লে বা খিৰিকী খন মেলি দিয়াচোন নহ'লে।
অ'- অ- অ -অ সেইটৰে কৰিছো ৰ'ব। ভালে আছে?
অ' আছো আৰু।
অ' হেৰি আপোনালোকৰ যে বা জনী হেৰি এডমিশন হৈছিলে।
অ'অ'
সেই যেনে কেতিয়া হ'ল নো
অ' এডমিচন হ'ল কালি হে এ তাই। তাই তাইতো প্ৰথমতে হ'ল সোনকালে গ'ল যে সেই তাই বটানীত মেজৰ হব বুলি যে কৈ চিলেকচন কৰিছে সেইটো কাৰণে সংগত তাইৰ উম পানীটো প্ৰথমতেই দিছে বোলে ব পানী কিনি সে যাওঁতে অলপ হেৰি হ'ল আৰু এয়া আমি কল কলা কাপোৰ পিন্ধি যাব নালাগে বুলি কৈছিলো ক'লা কাপোৰ পিন্ধি গৈছিলে তাই কিন্তু সেয়া একো নহল মই বোলো বহুত সময় লাগিব নেকি নে কিি এনেকুৱা বুলি ভাবিছিলো নালাগিল দেখোন, তাই ইয়াত পঢ়াৰ মন নাই এ ক'বাত বেলেগত পঢ়া মন আছিলে কিন্তু আহ হেৰি আকৌ এতিয়া কৈছে আকৌ মই ইয়াতে পঢ়িম হেই বেলেগত বেছি গৰম এনেকে ঢেৰ অসুবিধা আৰু বেলেগ বেলেগত এতিয়া মানে ইয়াতে হোৱাৰ কাৰণে ভালেই পাইছে বোলে তাকে অকলে কলেজখন মানে সেই সদায় দেখি থকা কলেজ কাৰণে বেয়া পাইছিল আৰু এতিয়া হেৰি বেলেগত আকৌ ঘৰৰ পৰা আঁতৰি যাবলৈও মন নাই ঘৰৰ পৰা আঁতৰি গলে অসুবিধা ধঢেৰ থাকে যে কাপোৰ কানি নিজে ধুব লাগিব নিজে ভাত খোৱা কাঁহীখনতো ধুব লাগিব ঢেৰ অসুবিধা তুমি পঢ়ি আছানে
অঁ মই এতিয়া পঢ়ি থাকা নহয় মই এই হেৰি ভাত খাই আহিছোঁ আহি পেলাই বোলো সোধোঁ তাকে
অ এইবাৰ হে হায়াৰ ছেকেণ্ডৰী দিবা ন তুমি অ অ
এ তাকে বোলো বাাক হে এই এইকেইদিন লগ পোৱা নাইি যে সেইকাৰণে ফোন এটা ক ফোনটো বাৰু অপোনে কৰিলে তাকে কৰোতে মনত পৰিল ন
আহ সেয় এতিয়া ইউনিফৰ্ম চিলোৱাই নাই ইউনিফৰ্ম চিলাব লাগিব বেগ এটাও লাগে বোলে আকৌ চাতি এটাও লাগে চেণ্ডেলো লাগিব চাগে সেইখিনি কিনি পেলাই হে ক্লাছো হেৰিৰ পৰাহে কৰিব বোলে জুলাই আগষ্ট মানৰ পৰাহে কৰিব নেকি
আগষ্টৰ পৰাই কৰিব চাগে
উম কিছুমান সময় ঢেৰ সময় দিছে সিহঁতক ইমান সময় নালাগেই অলপ সোনকালৰ পৰা কৰা হতন ভাল আছিলে কিলাচিকে এতিয়া লৰা ছোৱালী বহুত সময় পাইছে নহয় কি কৰো কি নকৰো ঘৰত থাকিলে আমনি লাগে কিতাপৰ চিলেবাছটো পোৱ হেতেনো কিবা এখন কিনি আনিব পাৰিলে হয় কিতাপ একো কিতাপ কি কিতাপ লাগিব নালাগিব বু ন তোমাৰ হেৰি পৰীক্ষা দিবা নহয় ন এতিয়া এইবছৰে, এইবছৰে হায়ছেকেণ্ডাৰী ফাইনেল দিবাই।
এবছৰ নহয় অহা বছৰলৈ।
অহা বছৰলৈ দিবা।
উম।
ভালকে পঢ়া।
উম।
মই সেই এডমিশনৰ কাৰণে বোলো বহুত সময় সময় লাগিব নেকি বুলি ভাবিছিলোঁ নাই আৰু ইমান সময় নালাগিল বাৰু। সোনকালেই হ'ল। সেই যে
নাম্বাৰ বতানি সি। এইতো দি জ এলফাবেত তু সেইতো কাৰনে চাগে।
অহ অহ
কাৰো বা নাম টো বী বৰ্ণালী। সেইকাৰণ চাগে।
অ ঔ। এইকেইদিন হেৰি এডমিশনে ইয় থাকিব আজিও হব বুলে।
অ।
কাইলে।
আজি আজি কিহৰ এডমিচন।
আজি আর্টৰ খিনি হব বোলে।
অ।
তিনি দিন মান হয়ে ঠাকিব চাগে নহলে সময় লাগিব। ম ভাল আৰু ঘৰৰ পৰাই অহা যোৱা জুৱা কৰি লোবা। অ ভাতকীতাকে পালে গৰম বুলি কেতিয়াবা গুচিও আহিব পাৰে বেছি গৰম হলে। ক্লাছ ভালকে কৰে বুলে ছাইনচৰ খিনি, ক্লাছ ভালকে কৰে বুলি সোনিছো এতিয়া কি হয় আৰু।
ছাইনচৰ খিনীগুৰুত্ব দিব বাৰু।
আহ। আৰ্টছৰ খিনিকহে ইমান ভালকে নপঢ়াই হবলৈ আৰ্টচৰ ল'ৰা ছোৱালীয়ে কয় নইয় মাজে মাজে ইমান গুরুত্ব নিডিএ আমাক।
আর্টৰ ছবতে আৰু তেনেকুৱা।
উ। আহ হায়াৰ ছেকেণ্ডৰী
হায়াছেকেণ্ডৰীতো নাইকুৱাই
অ।
মই মৰিয় কলেজতে পৰহোজে। মোৰো ময়ো মৰিগাঁও কলেজতে পঢ়ো।
অ পহিবা। ভালহে হ'ব লগ পাই থাকিবা
মই কৰিম হয় হায়াৰ ছেকেণ্ডেৰী মৰিগাঁও কলেজৰ পৰাই দিম মই।
অ অ
সেইকাৰণে মই গম পাইছো মানে হেৰি যে আৰ্টশ খিনিক যে গুৰুত্ব নিদিয়ে
আহ
কিন্তু এডমিশনৰ আজি কাৰ আছে সেইটোহে মই গম নাপালোঁ সেইটো কাৰণে সুধিছোঁ
অ অ এডমিশন হ'ল আৰু এতিয়া
আমাৰ এতিয়া হেৰিয়া পাতিছে হেইয়া উম আমাৰ এতিয়া পৰীক্ষাৰ কাৰণে মানে ফৰ্ম ফিল আপ হৈ আছে আৰু ইয়াতেই পৰীক্ষা এটা হয় নহয় এয়া আৰু মানে ফাইনেলৰ আগত পৰীক্ষা এটা হয় নহয়
অ অ তেজট এটা
টেষ্ট এটা অঁঃ
অ অ তেষ্টো হৈ আছে এতিয়া
টেষ্টটো হৈ থকা নাই টেষ্টটো এতিয়াই নহয় বাৰু দেৰিকে হ'ব কিন্তু মানে হেৰি কৰি আছে আৰু ফৰ্ম ফিল আাপ হৈ আছে আৰু
অ অ
তাই কি কৰি আছে এতিয়া
তাই এতিয়া হেৰি শুই আছে
অ
এ অলপ হেৰি ভাগৰো লাগিছে যে এইকেইদিন ভাগৰ মাৰা কাম গোটেই তিনি চাৰি বছৰ ভাগৰ এইকেইদিনেই মাৰক আৰু
উম
এ আকৌ ক্লাছ আৰম্ভ হ'লেই হেৰি হ'বই নহয় বিজি হৈ যাবই লাগিব
উ হেৰি বাৰ পাৰ পাৰ্চেন্টেজ কিমান আছিল নো
অ পাৰ্চেণ্টেজ তাই এইট্টি ফাইভ আছিলে
অঁ হেৰি মাইনু কিহত মেজৰ পতা নাপাওঁ মাইনু কিহঁত নো
অঁ মাইনু মাইনু কেমেষ্ট্ৰি হবলা ভালকে এইটো পাহৰি যাওঁ
উম কেমেষ্ট্ৰি কেমেষ্ট্ৰিতে মেজৰ ল'ব পাৰিলে হয়
অ পাৰিলে হয় তাই ভাল নাপায় বোলে সেইটো চাবজেক্ট
অঁঃ আপুনি কি কৰি আছে এতিয়া
অ মই এতিয়া কাম এটা
হেল্ল'
আহ
অ অ মাতো শুনা নোপা শনিছ ন নাই নাই পঢ়া নাই মই ভাতকে খাই আহিছো আহি পেলাই আমাৰ ফোনটো দেখি পেলাই বলো
অ উ
ফলটো উঠাও তাকে
উম স অকমান ভালকে পঢ়া ভাল ৰিজাল্ট এটা হ'ব আৰু এতিয়া টিউশন চিউচন হয় নেকি?
অ টিউচন লৈছোঁ এই কলেজৰে মানে চাৰজনে অ হিষ্ট্ৰী ছাৰজনে এনে কলেজত হিষ্ট্ৰী পঢ়ায় কিন্তু মানে ছাৰে আৰোহণ আৰোহণ একাডেমী বুলি এখন কলেজ খুলিছে নহয়
অ
সেই ক কলেজখনত মানে ছাৰে ইংলিছত মানে ক্লাছ কৰে তাতে কৈছো ইংলিছৰ হেৰিটো লৈছো ইংলিছৰ লৈছো ইংলিছ চাবজেক্টটো
অ
মোৰ ইংলিছটো মানে অলপ হেৰি যে মানে মই ইংলিছটো অকণমান টান পাওঁ মানে সেইকাৰণে ইংলিছ বাকী কেইটা ইউটিউবতে চাম আৰু
অ অ অ ইংলিছক গ্ৰামাৰটো ভালকে বুজি লোৱা তেতিয়া নিজেও বুজিবা বোলো সুবিধা হ'ব যাৰত সুবিধা হ'ব
দিয়ক ৰাখিছো দিয়ক ম হেৰি যে এ ৰাখিছো দিয়ক শুবলৈ হৈছে যে অঁ অঁ ৰাখিছোঁ দিয়ক